হেল্ল'
কি কৰিছা
এয়া এনে আছো তুমি কি কৰিছা
ময়ো
অ অ ভাত খালা
খালো খালো তুমি
মই খোৱা নাই এই জলপান খাইছো এতিয়া
আহ
গা ভাল নাই নি
অ এই ঘৰ মাথা দিঙ যে
অ অ কেতিয়া পা
আহ কালি অ পা
অঁ অঁ
তাপা চৰ্দি লাগিছে উম বাকী ভাল খবৰ খাতি
ভালেই এই জ্বৰ কাহ বিলাক আহিছে অ
তাকে সবৰে হৈছে।
উম।
প্ৰায়বিলাকৰে হৈছে মই এতিয়া মেডিচিন খাইও সেই ভালে হোৱা নাই।
উম।
তাকে কি হয়গে আকৌ? ৰাতিকে ভাল হলেই হ'ল আৰু মানে ৰাতি বেছি হলে মানে অকমান প্ৰব্লেম হব।
উম উম। ঘৰত সকলোৱে ভালে নে?
ভাল ভাল, ভাল বেয়া মাজতে আও তোমালোকৰ?
আমাৰ ভালেই আৰু।
উম
এতিয়া কি কৰি আছিলা?
এনেই বহি আছো। বহি আছো মানে সি গৰম যিহে কাৰেণ্ট চাৰেণ্ট নাই। অথনিয়ে মোৰ ইমান মানে গৰম উঠা নাছিলে এতিয়া মানে পোৰা গৰম উঠিছে।
অঁ অঁ।
অ বৈ লাগিছে খৰকৈ আহ
মাহঁতো আছে নি ওচৰত?
এ আৰু কিবা ধান ভৰাই
অঁ অঁ, মাটি ৰুইছে নে?
খেতি চেতি নাই ৰোৱা হোৱা নাই, কঠীয়া হোৱা নাই।
তোমালোকক অ' তোমালোকৰ কিমান আছে মাটি?
আমাৰ আছে চ বাৰ তেৰ চৈধ্য বিঘা মানে হ'ব চাগে। মই ইমান নাজানো, কিন্তু আমাৰ তাতে মানে ধুনীয়াকে অ' মই ধান দলনি মাটি যে।
তুমি ৰুব জানানে?
উম, জানো জানো। ৰুঙগে নহয়।
এইবোৰ জানি থব লাগে আৰু।
মাহঁতে কি কৰিছে?
মা আছে বাহিৰতে এনেই বহি।
উম, কাৰেণ্টো আছে নাই সেইফালে?
কাৰেণ্ট নাই।
তিনি ঘন্টা মানেই হ'ল।
আহ, জানো মই গম নাপাওঁ বাৰু দেই।
অ' তাকে ইমান গৰম লাগিছে। অথনি মানে সেই তেতিয়া বেছি জ্বৰ উঠি আছিলে যে, সেই গৰম চৰম লগা নাছিলে।
অ'।
তেতিয়া আকৌ ঠাণ্ডাহে লাগিছে অকমান।
উম উম।
এতিয়া আকৌ সেই পুৰা মানে সেই টেবলেটো খাই দিয়াৰ পাছত পুৰা গৰম উঠি গৈছে।
উম। বাকী আমাৰফালে আহিবা আকৌ।
উম, যাম - যাম।
উম,
গা ভালেই নোহোৱা হ'ল আৰু।
অ ভাল হলে আহিবা
উম যাব লাগিব বাকী ফিল্ডলে যাবা নে আবেলি
উম যাম আজি বৰষুণ নিদিলে যাম আৰু
অ ময়ো যাম বুলি ভাবিলো সেয়াহে বেমাৰেেই হ'ল
ভাল হৈ লোৱা তাৰপিছত যাবা আৰু ভাল হৈ লোৱা বোলো তাৰ পিছত যাবা
ই
আ
অ বেছি হেৰি হৈ থাকিলে দৌৰিব মেলিব নোৱাৰি উম তাকে
দৌৰা আগত তুমি কি খাই যোৱানো দৌৰা আগত তুমি কি খাই যোৱা?
দৌৰাৰ আগত তেনেকে একো খাই নাযাওঁ কিন্তু এ মোৰ ইমান দৌৰটোো নাহে।
অঁ
সেনেকে ব কেতিয়াবা পানী চানী খাই গলে মানে সেই তেনেকুৱা হয় আৰু পানী খাই গলে। দৌৰিব মেলিব নোৱাৰি আৰু এতিয়া গৰম দিন পানী নাখালেও নহয় পানী খাবই লাগিব। উম সেই তেনেুৱা হৈ হৈছে তুমি আচাম পুলিচত হ অনলাইন কৰিলা নহয়?
কয়িলোৱা কৰা এতিয়া ইন্টাৰভিউ হ'ব আৰু।
কিমান কি কেতিয়া হ'ব বাৰু ইণ্টাৰভিউটো?
মামাই কৈছে
হেল্ল'
অক্টোবৰ মানত হ'বগে নেকি।
আহ এতিয়া দোন
আহঁ অঁ
দি থাকিবিব খোৱা নোপোৱা মানুহৰ ভাগ্যয়ৰ লগত কথা আৰু
উম পালেহি আৰু। আৰু কেইদিননো আছে ন।
উম সেইটোৱে অকণ ব-বহুত মানুহে ৰানিঙত পাছ কৰি যায়, পঢ়াত আকৌ হেৰি হৈ যায় ন, একজামত।
অ সেইটোৱে পঢ়াতটো কিছুমান পাছ কৰি যায়।
অ, আমাৰ যে ওচৰৰ দাদা আছে তেওঁ কিমান বাৰ দিলে।
আহ
ইমান বাৰ দিয়াৰ পাছত, এইবাৰ লাষ্ট চান্স আছিলে নেকি সেই মানে বয়স এতিয়া চাকৰি পাইছে।
অকমান-অকমান কিবা জহতে কাটি দিয়ে একদম।
যাব লাগে একেবাৰে পাছ কৰিব-কৰিব লাগিব বুলি তেনেকুৱা নহয়।
উম
পতি আছে আৰু। উম তে কি কৰিবা আৰু। মোৰ ভাগ্যত চাকৰি নাইে চাগে। এ মই ৰাতিপুৱা ভাত খোৱা নাছিলো।
অ।
এ ৰাতিপুৱা মানে গাটো বেছি বেয়া হৈছিলে যে।
অম
তাৰপাৰা এই একো খাব পাব নোৱাৰো, নাই পৰা, তাৰ পিছত এতিয়া অকমান আগত ভাত অকণমাণ খায় কেনে টেবলেট খাইছো।
অঁ অঁ
হৈ গ'ল এনেকে মানে অকণমান আগতেও এনেকে চৰ্দি লাগে ভাল হৈ যায়। এতিয়া মানে একদম অকল জ্বৰ-জ্বৰচৰ্দি বুলি নহয় মাথা বিষ হৈছে পুৰা।
উম, উম।
পা বমি হৈছে, পেট বিষ হৈছে, সেই তেনেকুৱা।
আহ।
উ আহিছে চবৰে আহিছে, অকল মোৰ বুলি নহয়।
উম। আৰু এই উম খাই থাকিবা, নোখোৱাকে নাথাকিবা, নোখোৱাকে থাকিলে বেছিকে হব।
তাকে মই দুদিনমানৰ আগত দাদা এজনক মানে, মই হা বহু বেমাৰ আছে ভাল পাইছো, ভাল পাইছো বলে, সি তেতিয়া আকৌ কৈছে তোমাৰ হলে গম পাবা বুলি এতিয়া এই মই সোৱাদ, মোৰ গম পাইছো কেনেকুৱা লাগিছে।
উম।
অ মোৰ মানে-জ্বৰ চ্বৰবোৰ খুব কমকে হয়।
উম, হলে মানে বেয়াকে হয়, নহ'লে নহয়েই।
বহুত দিনৰ মূৰত হয় যে।
উম।
সেই একেবাৰতে মানে পাই যাও সেইটো।
উম, এই জ্বৰ-চৰ বিলাক হৈ থাকিব লাগে বাৰু।
উম বহুত দিন হল
আহ।
সেই একেবাৰতে মানে এতিয়া হেৰি হৈ গৈছে
উম
মই ভাত ৰা-ৰাতিপুৱা কিনো আৰু বইলহে মোৰ। আলু বইল কৰিলে তাৰপিছত অ আলু বইল কৰিলে। তাৰপিছতে মগু মাহ বইল।
উম কালি মাহী ঘৰত যোৱা ভণ্টিজনী হেৰি হল নে?
অ তাই গুৱাহাট কি কয়টোো ডিব্ৰুগড় নিছিলে তাৰপৰা তাত দেখালে কিবা কৰিলে তাৰপা আজি আকৌ আহিব
আহ ঘৰত পঠাই দিছে নেকি
অ এসপ্তাহ মানৰ পিছত আকৌ মাতিছে
অ আতছা
তাকে আজিকালি বেমাৰ বিলাক যে
উম এনেই তাই উ হৈ থকা কিমান দিন হ'ল
উম হৈ থকা মানে পেট বিষ হৈ আছিলে অ দিন হল হৈ থকা সেই মেডিকেলত ওলোৱা নাছিলে উ কি কয় এইটো আল্ট্ৰাচাউন কৰোতে
উম
তাৰপা সেই ওলোৱা নাই তাৰপিছতে লাষ্টত এতিয়া ওলাইছেগে আৰু
সেইটোৱে বেয়া অ
বেছিকে হৈ যাবা। আহ।
সে ফাৰ্ষ্টতে হ'লে মানে লাষ্টত মানে সে বেছি হোৱা হেৰিয়ত কম পায়কে সেইটোও বেয়া হয়।
অ'।
তাকে নক'বা আজিকালি চব মানুহৰে বেমাৰ।
উম, চব মানুহেৰে হৈছে অ'। কোনো এটা মানুহ ভাল নহয়, নহয় স্বাস্থ্য।
চবৰে অকল বেমাৰ, বেমাৰে, বেমাৰে।
উম।
অ', আজিকালি মানে খাদ্য হেৰি হৈ গ'ল ন' আগৰ নিচিনা নহয় যে।
উম, আগতে এইবিলাক সাৰ দিয়া নাছিলেই আজিকালি সাৰ দ দিয়া খাই, খাই আৰু সেইবোৰতো সেইবোৰে উম, অকনমান কিবা হওঁতে মেডিচিন খাই দিওঁ।
উম, সেইটোয়ে এতিয়া মোৰে হ'ব ন' মানে মই খাই মানে এতিয়া অকমান হেৰি হোৱাৰ লগে লগে খায়ে দিলো নহয়।
উম, জ্বৰটো হ'লে মানে হ'ব দিব লাগে বাকী বাকী বিলাকতো বাৰু নালাগে বাকী বিলাকত টেবলেট খাই দিব লাগে সেই জ্বৰটো মানে হ'ব দিব লাগে।
এইটো মোৰ আকৌ নহয় যে বহুত জমত হয়গে এদিন। সেই তেনেকুৱা ৰা ময়ে লাগে বেমাৰ বুলি ক'লে গম পাইছা।
তাকেও
কষ্ট হয় লগতে ঘৰৰ মানুহ খিনিও হয়।
হয়, হয়।
অ', বেছিকে চৰ্দি লাগিলে ভাত পানী খাবলে মন নাযায়। যে একো হেৰি নাপায় তেনেকুৱা কাৰণে বেছি হয়গে।
উম।
ক'বা আৰু মোৰো এই মাজে মাজে এনেকে পেট বিষ হৈ থাকে ময়ো সেই ডাক্তৰক দেখাবহে লাগিব।
অ', এতিয়া দেখাই চাবাই বেছিকে নহয়।
উম।
ভয়ে লাগে আজিকালি। অ', দেখাই চাবা, দেখাই চাবা।
তাকে, এতিয়া দুপৰীয়া ভাত খাবানে?
এতিয়া লাখ দৌৰিব যাম যে এয়া জলপান খালোঁ এ নহ
অ', মইহে যাম বুলি ভাবিছিলো এয়াহে এতিয়া।
উম, নালাগে দিয়া ভাল বোৰ
উম, তাকে।
তুমি এতিয়া খাবা নে ভাত?
হম?
তুমি এতিয়া ভাত খাবানে?
ভাত আকৌ নাখাওঁ আৰু হেৰি এতিয়া, খাইছোহে অকমান আগত।
অ'।
অ', এই খুৰী দুজনী মান আহিব আমাৰ হ'লে তাকে পাবহিয় চাগে এতিয়া।
অ', অ', তাত লগাইছা নেকি?
তাত লগাই থোৱা অ', তাত অ', নাই নাই তাত খত মোৰ লগাই থৈছিলো চাদৰ।
অ', অ'।
উমহো, এতিয়া খেতিত লাগিব লাগিব যে।
উম - উম।
খেতিৰপা উঠিহে চাগে কৰিম আৰু।
অ, কেইখন লগাইছিলা।
আঠখন লগাইছিলো চাদৰ আঠখন।
অ', অ',
তাৰপিছত এ আমাৰ মায়ে তাত চাত ইমান নবয় যে। তে সেইটো কাৰণে হেৰি আৰু মই বৈ থাকিব লাগে বৈ মেলি হয়।
অ', অ ', বেছিবানে সেয়া বেছিবানে নে ঘৰতে কন্ধোৱা।
নিজৰ ঘৰৰ কাৰণেহে বেচিবৰ কাৰণে নো। নিজৰ ঘৰৰ কাৰণে আমাৰ এতিয়া ঘৰৰ মানুহ আছে যে বহুত আছে। কাৰেণ্টটো আহিছে উম, ইমান টাইমৰ মূৰত।
আহিছে নি কাৰেন্টটো।
আহি অ, বেছি খেনৰ চৰতো ব